হেল্ল'
অ'
ৰ কেনেকুৱা আছা কোৱা
মই ঠিকে আছো তুমি?
ঠিকে আছো ঘৰত চবৰে ভালনে এই দোকানত বহি আ এই দোকানত বহি আছো
আচ্ছা আচ্ছা ঠিকে আছে। অ', খবৰ খাতি মোৰ ভালেই দিয়া চব ঠিকে চলি আছে না ভাত বনাই আছে আমাৰ এতিয়ালৈকে খোৱা নাই বাৰু তোমালোকৰ
নাই মই খোৱা নাই এই আমাৰ ফাডাৰহঁতে খাই আছে
অ', আচ্ছা আচ্ছা তুমি অলপ পিছত খাবা ন
মোৰ দুটামান বাাজি যায় খাওঁতে
অ', ঘৰত চবৰে ভাল তোমাৰ
আছে আৰু তুক তাক ভগৱানৰ কৃপাত
আচ্ছা আচ্ছা বাকী তুমি গৈ আছা নে কলেজ-
কলেজতো মই এৰিলোঁ তোমাৰ ছেকেণ্ড ইয়াৰ
আচ্ছা তুমি এৰিলা ন এতিয়া মানে দোকানে চাই দিয়া তোমাৰ পাপাৰ দোকান খন অলপ
এতিয়া দোকান আৰু এনেকে চাইড বিজনেচ কিবা কিবি
আচ্ছা আচ্ছা চাইড বিজনেচ কি কৰা তুমি?
চাইড বিজনেচ এতিয়া মানে তেনেকুৱা বিজনেচ টাইপৰ একো এইটো তোমাৰ জুচ দিওঁ ওচৰ দোকান। মই মহাব্বাত। চৰ্বত বুলি কয় যে।
অ',
চৰ দোকান যে।
আচ্ছা -আচ্ছা ঠিকে আছে তুমি এইটো বস্তুটো তোমাৰ কলেজৰ ষ্টোডেন্ট বিলাক আহে যে তেনে কলেজৰ বাহিৰত তুমি ৰাখিব
অ নাই ইয়াত তোমাৰ আগষ্টৰ আগষ্ট মাহত দিম এতিয়া মই মান ৰ ফালে দি আছো। তোমাৰ আমাৰ চেণ্টাৰ ফালে দি আছো এতিয়া তোমাৰ আগষ্ট মাহত মানে ইয়াত তোমাৰ কলেজৰ পোৱালি খিনি আকৌ আহিবতো। এতিয়া তোমাৰ চামাৰ ভেকেশচন দিব আকৌ হেৰি আগ তোমাৰ চুটি আছে সিহতৰ। আৰু তোমাৰ অঁ, হেৰীবোৰ হয় যে। তেতিয়া মানে তেহঁতৰ মানে কলেজৰ আ গফালে দিম আৰু।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া। পাৰি বাৰু।
কিবা এটাটো কৰি খাবই লাগিব না।
সেইটোৱেটো। বাকী মই এতিয়া চাই আছো মানে কিবা এটা বিজনেছ কৰিব ভাবি আছো এতিয়ালৈকে একো ভবা নাই বাৰু। হেল্ল' হেল্ল' হেল্ল'